উ
অঁ, কি কৰি আছা?
এনেই আছোঁ, তুমি?
এ এনেই আছোঁ ৰ'বা, ময়ো।
অঁ চাহ-তাহ খালা? ভাল ভাল তোমাৰ?
ভালে দিয়া চাহ----পানী! খালোঁ ৰ'বা, তুমি খালা?
অঁ খালোঁ।
বাকী কালি মই মানে আহ মানে অসমৰ যিটো আমাৰ ঐতিহ্যত আৰু সংস্কৃতি আছে ন তাৰ বিষয়ে এটা ভিডিঅ' চাই আছিলোঁ আৰু। মানে চাই থাকোঁতে কিছুমান কথা মনত পৰিলে আৰু।
কি কথা?
মানে ধৰি লোৱাঁ আমি প্ৰায়ে অসমীয়া সংস্কৃতিটো কথা কৈয়ে থাকোঁ ন কিন্তু যি। আমাৰ চাৰিওফালে থকা বহু বহু বস্তু যেনে তোমাৰ ধৰি লোৱাঁ। সাংস্কৃতিক চিহ্ন হওক বা ঐতিহ্যৰ সাক্ষী মানে সেইবোৰৰে। আমি বেছি আলোচনা নকৰোঁ চাগে ন!
হয় হয় একদম ঠিক কৈছা তুমি আচলতে অসমৰ হয় হয়, একদম ঠিক কৈছা তুমি! আচলতে অসমৰ সংস্কৃতি কেৱল বিহু বা মেখেলা-চাদৰ এইবোৰতে সীমাবদ্ধ নহয় বহু পুৰণি মন্দিৰ নামঘৰ, সত্ৰ, লোকগীত, লোককথা, শিল্পকলা। এই সকলোবোৰে আমাৰ এটা এটা সাংস্কৃতিক চিহ্ন আৰু
তাকেই ময়ো সেয়ে ভাবি আছিলো। আৰু যেনে ধৰি বাকী ময়ো বহু ভাৱি আছিলোঁ। আৰু যেনে ধৰি লোৱাঁ তোমাৰ আঁ মাজুলীৰ সত্ৰসমূহ সেইবোৰ কেৱল এটা মানে ধৰ্মীয় অনুষ্ঠানেই নহয় ন সেইবোৰ অঁ। অসমীয়া যিটো সংস্কৃতি সেই সংস্কৃতি। জীৱনত। ইতিহাস ন।
হয় ঠিকে কৈছা, সত্ৰবোৰে আঁ শতিকাৰ পিছত শতিকা জুৰি শিল্প, সাহিত্য, সংগীত আৰু নাট্যকলাক জীয়াই ৰাখিছে ভাবি চাবি কিমান প্ৰজন্ত প্ৰজন্ম পাৰ হৈ গ'ল তথাপি। টো সেই পৰম্পৰা আজিও এতিয়ালৈকে চলিয়ে আছে। তাৰে নামঘৰ বোৰ একে ধৰণৰ নহয় জানো!
হয় সেইটোতো যিটো গাঁৱে গাঁৱে তোমাৰ ধৰি লোৱা নামঘৰ সেইবোৰ আমাৰ যিটো সামাজিক আৰু সাংস্কৃতিক যিটো আমাৰ ধৰি লোৱা জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আৰু সেইটো আগৰ পৰাই চলি আহিছে সেই যিটো শংকৰদেৱে যিটো সৃষ্টি কৰিছিল নামঘৰৰ যিটো এতিয়াও এতিয়াও সেই প্ৰজন্মত চলি আহিছিল বাকী তোমাৰ আগতে ধৰি লোৱা বহুত সামাজিক সামাজিক যিবিলাক সিদ্ধান্ত আছে সেই সিদ্ধান্ত বিষয়ে লোৱা হৈছিল আৰু এই নামঘৰতে লোৱা হৈছিল।
হয় মোৰ দেউতাই কয় আগতে গাঁৱৰ মানুহ বিলাকৰ মাজত যি একতা আছিল তাৰ এটা ডাঙৰ কাৰণে আছিল নামঘৰ।
তাকেই সেইটোৱেইতো মানে যিবিলাক নামঘৰে মানুহে আমাক একেলগে কৰি ৰাখিছিলে আৰু মান ধৰি লওক উৎসৱ হওক বা তোমাৰ বিপদৰ সময়ত হওক বা তোমাৰ কিছুমান অ যেনে শংকৰদেৱৰ অ তিথি হওঁক মাধৱদেৱৰ তিথি সেইবিলাকো নামঘৰত উদযাপন কৰা হয় ন আৰু সেইবোৰো সকলোৱে একেলগে মিলি জুলি কাম কৰিছিল আৰু
হয়
বাকি যিবিলাক অসমৰ পুৰণি মন্দিৰ আছে ন অ সেইবিলাকো মানে আমাৰ অ মানে সাংস্কৃতিক চিন্ধৰ ভিতৰত তে পৰে নহয় নে হয়নে নহয়
হয় বহুত মন্দিৰত অসমৰ ইতিহাস আছে স্থাপত্য কলা আৰু বহুতো শিল্প কলা তাতে নিদৰ্শন আমি দেখা পাওঁ সেইবোৰ চাই চাই আগৰ যুগৰ সমাজৰ বিষয়ে এতিয়া আমি বহুত কথা শিকিব পাৰিছো কিতাপৰ বাহিৰেও আমি সেইবোৰৰ পৰা চাই চাই বহুত কথা শিকিছো
তাকেই দিয়া মানে পুৰণি স্থাপত্য মানে এইবিলাক চা আৰু বা ভাবো ত সেই সময়ত আহ মানে ইমান উন্নতি শিল্পকলা কেনেকৈ সম্ভৱ হৈছিল বা সেইটো আৰু মানে ভাবিব লগা কথা ন
সেইটোয়ে আৰু আমাৰ পূৰ্বপুৰুষসকলৰ যিবোৰ দক্ষতা আছিল তেওঁলোকে যিবোৰ সৃষ্টি কৰি গৈছে নতুন নতুন কৃতিত্ব সেইবোৰ আজিও আমাৰ মাজত গৌৰৱ হয় এতিয়াও এতিয়ালৈকে চলিয়ে আছে আৰু পিছৰ আগৰ পিছৰ প্ৰজন্মলৈ কে এনেকে চলিয়ে থাকিব
তাকেইতো বাকী এ যিবিলাক আমাৰ লোকগীত বা বৰগীত আছে সেইবোৰৰ কথাও পাহৰি নাযাব কিন্তু
উম সেইবোৰটো আৰু একদম প্ৰথমতে আছে বিহু গীত টোকাৰী গীত দেহ বিচাৰৰ গীত জিকিৰ এইবোৰ কেৱল এটা এটা গান নহয় ই ইতিহাস আৰু সংস্কৃতি বহন কৰা একো একো তা সম্পদ এইবোৰ
সঁচাকেই দিয়া মানে কেতিয়াবা ধৰি লোৱাক পুৰণি লোকগীত শুনিলে আহ আহ ধৰি লোৱা মন চন যেন অতীতৰ কাহিনীলৈ আহ গুচি যায় আৰু অতীতৰ কাহিনী যে শুনি আছো সেনেকুৱা অনুভৱ হয়
কাৰণ সেই গান বোৰৰ মাজত মানুহৰ জীৱনৰ সুখ দুখ আকাশ আশা আকাংক্ষা আৰু বহুতো মানে মানুহৰ জীৱনৰ লগত জৰি়ত সকলোবোৰ সংৰক্ষিত হৈছে সেইবোৰৰ মাজতে সেইকাৰণে আমি গান বোৰ শুনিলে মানে নে নিজকে সেই গানবোৰৰ মাজত যেন বিচাৰি পাওঁ
তাকেই মোৰ আ আই আইতাও বহু লোকৰ কথা জানে জানিছিল আৰু আৰু সৰুতে আমাক বহুত কাহিনীও কৈছিল আৰু
সেই লোক কথাবোৰ এটা এটা সাংস্কৃতিক চিহ্ন আমাৰ মাহতৰ বা আইতাহঁতৰ দিনৰে পৰা মুখে মুখে যিবোৰ চলি আহিছে কাহিনীবোৰৰ মাজতে বহুতো ঐতিহাসিক আৰু পুৰণি দিনৰ সামাজিক তথ্য লুকাই ৰাখ কে যিবোৰ এতিয়া আমি মাহঁতৰ বা আইতাহঁতৰ মুখৰ পৰাই জানিব পাৰিছো
ঠিকেই কৈছা দিয়া এই এতিয়াৰ যিটো সৰু ল'ৰা ছোৱালী হওঁক সেইবিলাকে হয়তো এইবোৰ কমেই শুনে ন
হয় হয় কিন্তু সেইবোৰৰ সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজন আৰু সেইবোৰৰ সংৰক্ষণ কেৱল আমিহে কৰিব পাৰিম নহ'লে বহু মূল্যবান ঐতিহ্য পিছলৈ পিছৰ যুগলৈ হয়তো হেৰাই যাব নহলে বৰ্তমান যুগৰ যি হৈছে সেইবোৰ আমি সেইবোৰ আমি সংৰক্ষণ কৰিব পাৰিম আৰু
ঠিকেই কৈছে দিয়া কিন্তু সেইবোৰ সংৰক্ষণ মানে কৰাটো খুব প্ৰয়োজন আৰু ন নহলেতো এইবিলাকটো হেৰাই যাবই ন বাকী বাকী যিটো অসমৰ তাঁতশিল্পৰ কথাত তোমাৰ মনত আহেনে যেতিয়া আমাৰ তাত শিল্প আছে সেইটো কেনেকৈ ভাবা তুমি আৰু
অ সেইটোতো একেবাৰে বিশেষে গাঁৱৰ গাঁৱৰ বহু মহিলাই আজিও নিজৰ হাতে গামোচা মেখেলা চাদৰ আৰু বিভিন্ন বস্ত্ৰ বানে এনে শিল্প বহু প্ৰজন্ম ধৰিয়ে চলি আছে অসমৰ শুৱাল কুচি টো এই তাঁত শিল্পৰ কাৰণে বিখ্যাত তাঁত কাপোৰৰ কাৰণে পাট মুগা এইবোৰৰ তাৰে মানুহৰ মানে মেইন বসতিয়ে এইটো আৰু মেইন যোনটো টো মানে তোমাৰ কৰ্ম কৰি চলে ইয়াৰ দ্বাৰাই চলি আছে এতিয়াও
তাকে দিয়া মোৰ পিছে আইতাই এতিয়াও তাঁত বয় কিন্তু মানে সৰুতে আহ মই বহুত সময় চাই থাকিছিলো আৰু এতিয়া বাৰু বাৰু এইবোৰ সময় নাপাওঁ কিন্তু সৰুতে আইতাৰ সেই তাঁত বয় চাই দিনবোৰ কটাইছিলো আৰু
হয় দিয়া তাঁতৰ শব্দ শুনিলে মোৰো আমাৰ গাঁৱলৈকে মনত পৰে আমাৰ গাঁৱতো মোৰ মামী আইতা সকলোৰে ঘৰত মামাহঁতৰ ঘৰত তাঁত এতিয়াও আছে সিহঁতে মানে তাঁতৰ কাম কৰিয়ে নিজৰ জীৱন নিৰ্বাহ কৰে বুলি ক'ব পাৰি আৰু এতিয়াও
যিহেতু আমাৰ সাংস্কৃতিক চিহ্ন হিচাপে আমি গামোচাকেই আমি প্ৰধান বুলি কওঁ ত' তুমি গামোচাৰ বিষয়ে কি ভাবা
নিশ্চয় গামোচাতটো অসমৰ পৰিচয় সন্মান মৰম আতিথ্যতা সকলোৰে প্ৰতীক আমাৰ যি অনুষ্ঠান নহক যি অসমীয়া ৰীতি নীতি বিয়া সবাহ চবতে গামোচাতো লাগে গামোচা আমাৰ অসমীয়া জাতিৰ প্ৰতীক গতিকে গামোচাতো একদম প্ৰথমতে বুলি মই ভাবো আৰু এ
গামোচাটো আমাৰ অসমৰ পৰাইতো মানে প্ৰখ্যাত হৈছে ন ত এতিয়া বাহিৰৰ ৰাজ্যৰ মানুহো গামোচা চিনি পোৱা হৈছে
কবি অ সেইটোৱে ইয়াৰ বিশেষত্ব ই এখন সাধাৰণ কাপোৰ নহয় কিন্তু ইয়াৰ লগত আমাৰ অসমীয়া যিটো জাতিৰ বহুতো আৱেগ জড়িত হৈ আছে সেইবাবে ই আমাৰ কাৰণে সদায় বিশেষ আৰু প্ৰথম স্থানত আছে
পিছে বিহুৰ কথাও কিন্তু বাদ দিব নোৱাৰি
নাই নাই বিহু আৰু বাদ দিব পাৰি নেকি বিহুটো অসমৰ আটাইতকৈ শক্তিশালী সাংস্কৃতিক চিহ্নসমূহৰ ভিতৰত এটা বিহুৰ মাজত কৃষি জীৱন সংগীত নৃত্য সামাজিক সম্প্ৰীতি সকলো এক একেলগে আছে বিহু আমাৰ অসমীয়া মানুহৰ আবেগ বিহুক কেনেকে বাদ দিব পাৰি আৰু
পিছে মানে যিটো বিহুত ঢোলৰ শব্দ মানে যি আমি শুনো সেই শুনিলেই মনটো আনন্দৰে ভৰি যায় ভৰি উঠে আৰু বাকী তোমাৰ উঠেনে ঢোলৰ শব্দ শুনিলে
একেবাৰে বহু অসমীয়াৰ বাবে বিহু কেৱল উৎসৱ নহয় ই অনুভৱ মোৰ বাবেতো বিহু মানে মই বিহু বহুত ভাল পাওঁ বিহু আহিলে মানে মোৰ বহুত ভাল লাগে আৰু ঘৰত থাকিবই মন নাযায় ঢোলৰ শব্দ শুনিলে ভাল লাগে
সচাই দিয়া এইবোৰ কথা ক'বলৈ গ'লে বহুত হৈ যায় আৰু আৰু এইবোৰো যাতে আমি আগন্তুক প্ৰজন্মলৈ আগুৱাই নিব পাৰোঁ আৰু আৰু তেওঁলোকে যাতে এইটো এটা নিজৰ ঐতিহ্য গৌৰৱ মানে ঐতিহ্যলৈ গৌৰৱ অনুভৱ কৰে সেয়ে যাতে আমি প্ৰচেষ্টা কৰি থাকোঁ
হয় হয় অ অসমৰ কিন্তু খাদ্য সংস্কৃতিকো সংস্কৃতি বুলি ক'ব পাৰি ন তই কি ভাবা
কিয় নোৱাৰে অসমৰ যিটো খাদ্য সংস্কৃতি সেইটো আৰু কোনোবাই পিছপৰাব পাৰে নেকি আৰু অসমৰ খাদ্য সংস্কৃতিটো এটা যিটো সোৱাদ আছে সেই সোৱাদেই বেলেগ আলু পিটিকাৰ সোৱাদেই বেলেগ আৰু কি ক'ম আৰু মই এইেইটোৱে আৰু
অ আৰুতো আলু পিটিকা মাছৰ টেঙা পিঠাটো আছে আৰু বিহুত পিঠা নহ'লে বিহু নহয়ে তাৰপিছত লাৰু বাঁহগাজ এইবোৰে আমাৰ অসমৰ মানে জীৱন ধাৰাটোক প্ৰতিফলিত কৰে আৰু আমাৰ মানে অসমীয়া জাতিটো সকলোতকৈ বেলেগ
অ দিয়া কি ক'ম ন আৰু দিয়া তে আজি হ'ব দিয়া পিছত আৰু কথা পাতি া ভাল লাগিলে যে কথা পাতি
পিছত কথা পাতিম দিয়া আৰু এই বিষয়ে
হ'ব দিয়া
উম